পাইছো অ অ শুনিছো দে শুনিছো। অ আপুনি কি কৰি আছে এতিয়া? হ'য়, অহ মইয়ে ভাত খাই ব হ'য়, মই এই ভাতখাই বহি আছো এতিয়া জিৰণি লৈছো হ'য় অ, অ ভালে আছে ন'?
ভালেই আছো।
এ হ'য়। আমি আমি আলোচনা কৰিম আজি হয়। হ'য় দিয়ক ব্ৰাহ্মণ মানুহ।
আপুনি তেনেকৈ কি কি ঠাই ভ্ৰমণ কৰি পাইছে?
হয়নুক হয় হয়। হয় মই ভ্ৰমন কৰিছো মানে মানস নেচনেল পাৰ্ক।
ও।
হয়। সেইটো মই অকমেন কম আৰু না। সেটো মানস- মানাস নেশচনেল পাৰ্ক সেইটো বাক্সা ডিষ্ট্ৰিক্, আমাৰ অসমৰ বাক্সা ডিষ্ট্ৰিকত পৰে সেইটো যেনিবা হেয়াৰ আহে এটা আৰু ৰিভাৰ আছে ইতে বিকে, বিকে। যিটো, সেইটো বিকে ৰিভাৰ শুনি পাইছে না আপুনি?
অ পাইছো। কি কৈছে আপুনি? বিকে ৰিভাৰ
অ অ অ ৰিভাৰ এটা আছে না নদী এইটো বিকে কয় আৰু এই ৰিভাৰত যেনেবা ভূটানৰ ইণ্ডো ভূটান ইফালে বোৱা হা যেনিবা ৰিভাৰ বহুত ভাল লাগে মানে নদীতটো মানে বহাটো মানে বহুত ভাল আৰু ঠাণ্ডা ভূটানৰ পৰা আহা চাইনা ভূটান বৰ্ডাৰ সেই পৰা আহা ইয়াতে আৰু মান এইফালে বো আহা উত্তৰ ফালে আৰু দক্ষিণ সেনেকোৱা চাই যেনিবা ভাল লাগে আৰু সেইটো ই নদীতো বহুত সেই ফালে মানে চাও চাবা কাৰণে ভাল আৰু পিকনিক স্পট আছে ইয়াতে পিকনিক স্পট স্পটত যায় বহুত মানুহ বহুত মানুহ আহি ইয়াত তে জানুৱাৰী ফেব্ৰুৱাৰী সেনেকোৱা যেতিয়া ইয়াতে বহুত মানে খানা খোৱা হয় মানে যেতিয়া নিজা নিজে বনাই বনাই লৈ আহি ইয়াতে খায় নদীৰ ওচৰতে সেনেকোৱা আৰু আৰু অ কোনোবা কোনোবাই সেইয়াতে নদীৰ ওচৰতে বনাই খাই হেনো মানে বহুত ভাল লাগে আৰু যাবা আৰু বহুত আছে এই আৰু জীৱ জন্তু আছে মানে সেইটো এ অ জীপ চাফাৰী কৰি আৰু ভিতৰত যাব পাৰিব মানে অ গলে মানে বহুত মানে জন্তু দেখা পাই মানে বহুত ভাল লাগে আৰু যিটো হা হাতী দেখা পায় বহুত ভাল লাগে আৰু ৰাইন দেখা পাই বহুত ভাল লাগে আৰু বিভিন্ন ধৰণে আৰু আছে এই ইয়তে ফৰেষ্ট যেনবা বহুত বহুত মানে এনিমেলছ আছে আৰু নাহি সেইটো মানে জন্তু বিলাক মানে বহুত দেখা পায় মানে বহুত ভাল লাগে সেইটো চাবা আৰু সেইটো পিকক আছে না পিককতটো বহুত ন লাগে মানে ইয়াৰ বিৰা যেনেকুৱা ইয়াৰ চাউড আৰু অহ ময়ূৰ সেই টো মানে বহুত ভাল লাগে অ আৰু ইয়াৰ পিছত বহুত মানে চৰাই আছে অ বিভিন্ন ধৰণে চৰাই বহুত মানে ভাল লাগে আৰু চাবা সেইটোক বিভিন্ন ধৰণি জন্তু মানে বহুত ভাল লাগিছে চাবা আৰু অহ যেনেবা সেইটো বহুত মানে বহুত ভাল লাগে আৰু যিটো সেইটো মানে অহ অহ মাৰ্চ এপ্ৰিল সেইটাই মানে বহুত ভাল লাগি যায় চাব কাৰণে আৰু ভিতৰ দি যায় এ
মানুহ বিলাকে ঘুৰিব যায় ন সেই সেই ঠাই দোখৰ
হয় হয় হয় হয় ফুৰিব যায় যায় হয় হয় মানে বহুত হেল্ল'
অ এতিয়া যায় এনেই নাযায়
অহ অহ এতিয়া যাই যাবা পাৰি আৰু যেতিয়া মাৰ্চ আৰু এপ্ৰিল টো মানে বহুত ভাল লাগে আৰু চাবা মানে সেইটো গছ গছন বিলাক বহুত মানে ভাল লাগে সেইটো এক
উম
সেইকাৰণে আৰু বহুত ভাল লাগে আৰু আছে টি গাৰ্ডেন আছে টি গাৰ্ডেন তো আৰু বহুত ভাল লাগিছে বা যেতিয়া আবেলি টাইম সি ইয়াতে চালি মানি বহুত ভাল লাগে আৰু হয় আপুনি কোনোবা জেগাত ভ্ৰমণ কৰিব দিছিলি না
ভ্ৰমণ হয় মইবহুত তেনেকে যাই পোৱা নাই অসমৰে অসমৰে কিছুমান এখন দুখন ঠাইত যাই পাইছোঁ যেনেকৈ মাজুলী যাই পাইছোঁ।
হয় দে অকে ক এইকেইদিন হয় হয়
অ ঠিক তেনেদৰে তেনেকুৱাকে চোৱা গৈছে আমি তাত মাজুলী আহ ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে যিহেতু তাত আমি নাাৱৰে বা সেই নাও আজিকালি নাও নচ চলে বাৰু ফেৰী বা তেনেকুৱা জাহাজ তেনেকুৱা নাও থকা খাটৰ পৰা হৈ যাব তাত মাজুলীত আমি আন সত্ৰ সত্ৰ আউনীআটী আউনীআটি যিটো সত্ৰ আছে তাত গৈ
আৰুনো কি
অ আউনীআটী সত্ৰত সত্ৰাধিকাৰ বিলাক আছে যিবিলাকে প্ৰধান কৈ ধুতি বা কুৰ্তি পিন্ধি থকা দেখা যায় পুৰুষসকলে আমাৰ ইয়াত প্ৰধানকৈ মানুহ বিলাকে যেনেকৈ ধুতি তেওঁনেকে পিন্ধা দেখা নাযায় কেতিয়াবা কাম কাজ বা হ'লেহে বা বিয়া সবাহ তেনেকুৱা হ'লেহে পিন্ধা দেখা যায় নহয় নে তাত বেছিভাগ পুৰুষেই পু পুৰুষকেইজনেও ধুতি পিন্ধি থাকে বা সত্ৰাধিকাৰ কেই কেইগৰাকীও ধূতি পিন্ধি থাকে তাত আউনীআটি সত্ৰত এডাল ডাঙৰ তুলসী গছৰ খুটা এটা দেখুওৱা হৈছিল আমাক বহুত ডাঙৰ আজিকালি তুলসী গছ বিলাক সৰু সৰু হয় হয় তুলসী গছ বহুত ডাঙৰ আগতে সেইটো কোৱা হৈছিল যে তুলসী গছৰ খুটাৰে আউনীটি সত্ৰতটো বনোৱা হৈছিল বুলি আগৰ দিন বস্ত ডাঙৰ ডাঙৰ আছিল বুলি কোৱা হৈছিল কিন্তু আজিবিলাক কালিবিলাক সৰু সৰু হয় নহয় নে?
হয় হয় সৰু সৰু হয় আজিকালি বিলাক
তেনেকুৱা উম তেনেকুৱা শ কথা খিনি কৈছে আৰু আমাক আকৌ তাত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰচাৰ কৰি যোৱা বৰগীত বা তেনেকুৱাবিলাক প্ৰচলিত হৈ থাকে মানে সৰু সৰু ল'ৰা ছোৱালী ল'ৰা বিলাকো ধুতি বা ছোৱালী বিলাকে চাদৰ মেখেলা তেনে কোৱা পিন্ধী গীত বা তেনেকুৱা শংকৰ, মাধৱদেৱে প্ৰচাৰ কৰা উ গীতসমূহ বা ভাষাসমূহ প্ৰচাৰ কৰা দেখা যায় ঢোল, তাল তেনেকুৱা খোল লয় অংকীয়া নাট নাটক সেইবোৰ প্ৰচ প্ৰচলন কৰি থকা দেখা গৈছিল
হয় হয়
তাৰ আকৌ মাজুলীখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে যিহেতু বসবাস কৰে তাত এটা জনগোষ্ঠী দেখা পাইছিলো যাত মানে পাৰে পাৰে তাত চাংঘৰ সাজি কিছুমান মানুহ বাস কৰিছিল য'ত মাটিতে আমাৰ তাঁতশালবিলাক যেনেকৈ ওপৰত বহি কেনে বোৱাৱা যায় সিহঁত তাতে তাঁতশাল বিলাক মাটিতে বহি মানে কিছুমান ধুনীয়া ৰঙীন বিভিন্ন ৰঙীন কিছুমান কাপোৰ বনাই আছিল সেইবোৰ দেখি ভাল লাগিছিল।
হয় হয় ভাল লাগে
মাজুলীত হয় বিভিন্ন ৰঙৰ হয় আকৌ যিহেতু তাত বানপানীও আজিকালি বহু বানপানী বেছিকৈ পৰিমাণে হোৱা দেখা গৈছে। যিটো মাজুলীৰ মাটি হয় সেই মাটিৰ পৰিমাণ পৰিসৰটো দিনক দিনে কমি যোৱা দেখা গৈছে তাৰ ল'ৰা ছোৱালী বিলাক চাগে সাধাৰণতে পানী বেছি ভয় নকৰে যিহেতু বানপানী হৈয়ে থকা দেখা যায়। মই যাওঁতে সিবাৰ নাৱেৰে নে ফেলেৰে ব্ৰহ্মপুত্ৰ তাতেন সোবণশিৰি নে কিবা এটা নদী আছে। যে সিহঁতে দুজন সৰু সৰু লৰাই পাৰ হৈ যোৱা দেখিছো। মানে সিহঁতে চাগে সৰুৰ পৰা তেনেকুৱা পানীৰ লগত তে খেল কৰি কেনে ডাঙৰ দীঘল হোৱা সেইকাৰণে চাগে বেছি ভয় নকৰে। তেনেকুৱা অনুভৱ হৈছিল মোৰ
হয় হয় সেনেকুৱাই হয়।
হা চ আকৌ বেলেগ ঠাই ভ্ৰমণ কৰিবলগীয়া কিয় গুৱাহাটীৰ কিছুমান এখন দুখন ঠাইত ভ্ৰমণ কৰা গৈছে তেনেকুৱা গুৱাহাটী জতি সংগ্ৰাহালয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ তেনেকুৱা বিলাক ঠাইত য'ত আহ আগৰ দিনত বিভিন্ন বস্তু আহোমসকলে পিন্ধা চোলা আৰু বিভিন্ন জাতি জনগোষ্ঠী কেনেকে বাস কৰে বা কেনেকুৱা কাপোৰ কানি আছিল আগতে ঠিক তেনেকে ক'ব গ'লে অসমীয়াসকলে যেনেকৈ বা বেলেগ জাতি সকল আগতে যেনেকৈ বাঁহৰ ঘৰ বিলাক আছিল খেৰ ঘৰ আছিল মাটি অ চাকি কি জ্বলাইছিল বা বাঁহৰ চুঙা বা চৌকা আছিল আগতে পাকঘৰত আগতে মানুহ বিলাকে বাহৰ স্থান তেনেকুৱা পাতি বাহ কৰিছিল। বসবাস কৰিছিল সেইবোৰ দৃশ্যবিলাক গুৱাহাটী সংগ্ৰালয়ত দেখিছিলো। আকৌ আহোম বা তেনেকুৱা আৰু ৰজ চা বাতি এনেকুৱা সকলে কেনেকুৱা দা বা দা কুঠাৰ যুদ্ধ ফলৈ কেনেকুৱা কি কি ব্যৱহাৰ কৰিছিল সেইবিলাকো দেখা পোৱা গৈছিল।
হয় মানে চব চিম্বলটো আছে আৰু ইয়াত
অ হয় চিম্বুল বিলাক আছে হয়।
আগত চম বাৰ ৰাজ বিলাক না
উম ভ্ৰমণ বুলি কলে
হয়
আমি বিভিন্ন ঠাই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ঠাই বিলাক আচলতে বেছি গৰম নহয়। নহয় ন এইখিনি সময়ত ভ্ৰমণৰ কাৰণে অ উপযুক্ত হৈছে।
আৰু বহুত ভাল আছে সেইটো
আহ আমাৰ উত্তৰ আহ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণ কৰিবলগীয়া বহুত ধুনীয়া ধুনীয়া ঠাই আছে নাগালেণ্ডে হওক বা অৰুণাচল দেশে হওক বা মেঘালয়ৰ বিহুন বিভিন্ন বহুত খন ঠাই আছে নহ ন তাত আমি নিজৰা তাৰ ফলত থকা ঠাই হওক বা পাহাৰীয়া অঞ্চল হওক বা তেনেকুৱা পানী আটাইতকৈ চাফা যিটো ঘৰত আছে লেক লেক লেকটো ক'ত আছিল জানো ছিকিমত আছিল নে মেঘালয়ত আছিল? পাহৰি ল আহ তেনেকুৱা বিলাক ঠাই আছে।
অ বহুত মানে ভ্ৰমণ কৰো বহুত ভাল লাগে আৰু হিয়ে আৰু
অ ভাল ভাল ঠাই বিলাক আছে আকৌ যদি আমি ভাৰতৰ বেলেগ ঠাইত যাওঁ মৰু ভূমি অঞ্চলবিলাক আমি পাওঁ যিদি ৰাজস্থ স্থানত যাওঁ কেতিয়াবা ভাৰতৰ অসম অসমৰ বাহিৰলৈ ফুৰিবলৈ যোৱাৰ ইচ্ছা আছেনে তোমাৰ?
হয়, হয়। অ আছে, আছে।
উম অ।
ষ্টেটু অফ ইণ্ডিয়া এই ইউনিটি ইয়াতে যাবা বহুত ষ্টেটু অফ ইউনিটি যাবা বহুত মানে মনাছে ৰ অ ইচ্ছা হয়।
অ হয়।
গুজৰাটত সেইটো মানে বহুত ইচ্ছা যায় ন। যাব কাৰণে আৰু ছিক্কিম যাবা বহুত ইচ্ছা লাগিছে।
হয় হয় ছিকিম ছিকিমৰ ঠাই বিলাক বেছি গৰম নহয় অকমান ঠাণ্ডা হয় আৰু ৰাস্তা ঘাট বিলাক আমাতকৈ অকমান বেলেগ হয় নহয় ন। হয় তাত কেতিয়াবা যোৱাৰ ইচ্ছা আছে বাৰু ট্ৰেইনেৰে যাব পাৰ ঠিক নাই।
হয় হয়।
হয় আমি ভ্ৰমণৰ জৰি অ ভ্ৰমণৰ জৰিয়তে বহুত কথা শিক শিকিব পাৰো মানুহৰ আচাৰ ব্যবহাৰ সিহঁতৰ সংস্কৃতি কথা কোৱাৰ ধৰন খাদ্যয় কেনেকৈ খায় কেনেকৈ বনাই সিহঁতৰ কাপোৰ কানি ৰং কেনেকৈ পিন্ধে সেইবিলাক বহুত কথা শিকিব।
বহুত ভালে লাগিছে হয়। হয়।
আপুনি, হয়।
হয়। দে আমি আলোচনা কৰোতে সেইখিনিতে সমাপ্ত কৰিম আৰু না ধন্যবাদ। অ।